শুনিছানে শুনিছা অ, কি কৈছা?
তোমাৰ মাতটো শুনা পোৱা নাই। মাতটো শুনা নাই। অ, শুনিছো কি কৰিছা?
অঁ, এ আছো দিয়া এনেই।
অ, খোৱা বোৱা হ'ল?
তুমি চাহ তাহ খাম আৰু আকৌ।
অ, মইো আছো দিয়া এই বাহিৰতে গছ এজোপা তলতে ৰখি দিয়াচোন ইমান গৰম পৰিছে।
অ, হেৰি নয় নেকি এয়া চাহ তাহ খোৱা নাই নেকি?
চা তা। গৰমত খাব মন নাযায়ে, তেও অলপমান পিছত সন্ধিয়া সময় চাও এতিয়া আৰু ৰদে দি আছে, এতিয়া গৰমত চাহ খাম নে আও।
অ।
হয়, আৰু মই চাহটো বাৰু কমাই খাওঁ মতেও।
অ, ভালে।
কেতিয়াবা বোলে মন গ'ল কে এনে মই বনাই কৰি পেলাই চাহ খোৱা অভ্যাস টো মোৰ নাই মানে কিছুমান মানুহ আছে নহয় চাহ খাব গৈছে বনাই পেলাই খা মোৰ তেনেকুৱা নাই। যদি বনাই কৰি কোনোবাই যদি যাচ যাচছে ন যে খা বুলি, তেতিয়া হলে এ-এয়া খাব পাৰি আও টো মানে, মই বনাই কৰি খাম বা মানুহক কলে সুধিম চাহ খাম, চাহ দে, তেনেকুৱা নিচিনা নকৰো আৰু মানে যদি পাওঁ, তেতিয়া খাওঁ, নহলে নেখাওঁ। এলেহুৱা নহয়, চাহটো মই কমাই খাও, মানে খাব মন নাযায়, খাবমান গ'লে আৰু এলে নাই। খালো হেঁতেন ন।
না না ঠাণ্ডা দিনত খাই ভাল লাগে দেই, গৰম দিনত খাব নোৱাৰি
উম নাই, মই ঠাণ্ডা দিনতো নাখাওঁ।
ঠাণ্ডা দিনত, কিবা মানে এনেকুৱা গধূলি সময়ত হলে, জ্বলা মছলা এনেকুৱা মানে, মেগী চেগী খাই ভাল লাগে।
অ, হয়। ভাল লাগে।
কিন্তু গৰম দিনত খাব মন নাযায় গৰমত।
অ, অ, অ।
গৰমত তোমাৰ, চৰ্বত এইগিলাচ খালা আৰু হৈ গ'ল।
উম। এ, বা, তোমাৰোকৰ তাত আজি কেনেকুৱা, গৰম কেনেকুৱা?
উম, গৰম মানে হেৰি বতাহ মাৰিলে।
অ।
বতাহ মাৰি আছে, এতিয়াও মাৰি আছে, ভাল লাগিছে এতিয়া ভাল, তোমাত ভাল
অ, তোমাৰ পৰিৱেশটো ভাল লাগে যে, পৰিৱেশটো ভাল লাগে ন, তোমালোকৰ।
অ, গাঁও হেৰি যে জেগা।
আমাৰ এতিয়া, ইয়াত এতিয়া কি মানে তোমাৰ হেৰি বহুত গৰম।
অ।
তাতে, তোমাৰ গাড়ী মটৰ খোবা পৰাও, মানে টাব এটা ওলাই আৰু তোমাৰ ৰাস্তাটো পৰা এটা মানে এটা গৰম ভাৱ এটা আহে দিয়াচোন।
অ।
বুজিছা নে।
নাই নাই হেইটো হয়ে হয়, হয়।
উম তাৰে আমাৰ
অ
পাহাৰ সেইখিন মানুহ আৰাম, বাৰু গছ গছনি আছে অকমান ঠাণ্ডা, পথ চহৰ হৈ গ'ল।
বুজিছানে, শুনিছে? শুনিছানে? তাত আকৌ শুনিছানে, তুমি এতিয়া, এতিয়া যোনখিনি জেগাত নহয়, নহয় শুনাচোন, তুমি যোনখিনি জেগাত ৰখি আছা, সেইখিনি জেগালৈ আ নহ'বা
অ, এতিয়া শুনিছা?
এতিয়া মানে কি? অ, শুনি আছো এতিয়া, কি হৈছে জানানে? কথাটো জানানে
কোৱা কোৱা
অ ক মা চাত দি থাকিবা তেতিয়াহে আকৌ গম পা মাছা নাই হে অ হেৰি তোমাৰ মানে আমাৰ এতিয়া যোনখিনি জেগাত আমি মানে যোনখিনি জেগাত আছো ন সেইখিনি জেগাত তোমাৰ মানে বহুত উ গৰম তাতে তোমাৰ এতিয়া গৰম বুলি তুমি আশা কৰি পেলাই এতিয়া বোলে বৰষুণ এটা বোলে আশা কৰিবও নোৱাৰি নহ ব ফোন কৰিলে আকৌ হৈ যায় কি তিনবান
সেইটো হ'বই
আমাৰতোন একদম তোমাৰ এয়া ৰাস্তাতকে তলত ন ঘৰটোত তোমাৰ চব মানে জাবৰ জোথৰ যিমান আছে নলাৰ পৰা চব আমাৰ ঘৰ তে এ মানে বৰষুণ হোৱা হলেই মানে তুমি আৰু গম পাবা মানে বিচনাৰ ওপৰত চব উঠাব লাগে আৰু বহুত চিন্তা হয় উম বৰষুণত যেনেকে কিছুমানে বৰষুণ পৰিলে বা এ ভাল পায় ন আনন্দ হয় বৰষুণত তিতিবলে যে আমি তেনেকুৱা নহয় আমি খালি বস্তু খাঙাত লাগি যাও আৰু
আ মানে বৰ চাপৰ নেকি ঘৰটো
আৰু জানাই ন গুৱাহাটীৰ পৰিৱেশ টো কেনেকুৱা হৈ আছে বৰ্তমান এ আৰু তাৰ মাজতে থাকো আৰু মাজতে নিউজত কোৱা নাছিলা
কেনেকুৱা বা পাইছিলো নেকি জানো
পানীৰ যে তোমাৰ কেনেক পানীৰ দিয়ে আছিলে নিউজত তোমাৰ
অ বেছি পানী হোৱা কাৰণে চোৱাই মানে মানুহো শুইছিলে নহয়
মানুহ মৰিছিলে ত উম ন সেই আমাৰ আমাৰ ঘৰৰ ওচৰৰত সেইটো আমাৰ ঘৰৰ ওচৰতে হৈছিলে সি
অ
সেই কেচটো যে
অ অ
সেইটো আমাৰ ঘৰৰ মানে কাষতে আছে তাৰে তাকে এতিয়া মানে বহুত বানপানী হৈছে ন উম চাই চিন্তি মানে কি আৰু বৰষুণ হ'লে আৰু কষ্ট হয় বহুত তাকে তাকে ভাবিছো তাকে গাঁৱত প্ৰতিবাৰী আছে তাতে যাওগৈ নেকি
অ উ
এতিয়া যাবলৈতোন পতককে নোৱাৰি কাৰণ চব কাম চাম চব ইয়াতে আছে মোৰ
অ অ
যাম বুলি ক'লে যাব নোৱাৰি তে চাও বাৰু কি হয়
নাই বাকী বাকীতো বাকীতো চব ভালে আছে এ মাত মাত্ৰ হেৰিহে পানীটো কাৰণে অলপ অসুবিধা হয়
পানীতটো কাৰণে অসুবিধা হয় গৰম তোমাৰ নাই দিয়া সি মানুহ বা ভালত নাই দিয়া মানুহবোৰে কয়হেে তম তোমালোকে এতিয়া তোমালোকে এতিাত নাই পোৱা ন তেনেকুৱা পৰিৱেশ এতিয়া আমি পাই আছো আমি এাক গম পাইছো তোমালোকৰ কাৰণে এইটো নতুন হব
নাই আমি এইবিলাক আমি এইবিলাক ভাল নাপাওঁ ইমান তেনেকুৱা ভয় লাগে
উম তুমি ন আহা ত এনে ত আহিছানেফালেফালে আমাৰ এইফালে
তেনেকে এ কিবা কামতহে যোৱা যায় এনেই যোৱা মানে মানুহ নাই যে কোনো তাত
অ অ
স থ ৰাতি থকা নহয় আৰু গৈ কি লগতে ঘূৰি অহা যায়
অ অ সেইয়াই তুম তোমালোকে স সেয়াই তোমালে থাকি পোৱা নাই যে থাকিলে তুমি গম পাবা মানে আৰু তাতে তুমি বাৰিষা কালত আহিলে আৰু হ'লে আৰু চছে আৰু
নাই যা ডাঙৰকে অলপ বৰষুণ আহিলে ভয়ে লাগে
উম তুমি মানে তুমি পানী গচকিবই লাগিব গ'ব মুঠতে
তকৌ পানী মানে কি গেলা পানী আহো বা লেট্ৰিনৰ পানী কিবা কিবি পানী আহো
পায়খানা পানী
আহ
উম
যাবৰ জোথৰ
উম যাব ৰ জোথৰ তাৰ পিছত তোমাৰ মানে কি হয় নলাটোৰ জাম লাগি যায়গে ন পানীবোৰ মানে যাব নোৱাৰে কোনোফালে এই মানে বস্তু খিনি কি হয় তোমাৰ ওপৰলৈ উঠি গুচি আহে বহুত তোমাৰ কি কম আও এইটো আচলতে কিমান দিননো ভুগিব লাগিব নাজানো কিন্তু এই পৰি এইটো আচলতে আধুনিক প্ৰযুক্তিবিদ্যা আৰু ইমান আগবাঢ়ি গৈছে হয় এতিয়া এইটো এইবোৰ মানে সলনি কৰিব হৈছে ভাল চিন্তা চৰ্চা কৰি কেনেকে কি কৰিব পাৰি বানমুক্ত কৰিব পাৰি তেনেকোৱা আচলতে চিন্তা চৰ্চা কৰিব লাগে
এ সলনি কৰিলে নহব নহয় মানুহ বিলাকতো ভাল নহয় নহয় আজিকালি য'তে ত'তে পেলাই দিয়া যাবৰ
হয় হয় দিয়া হয় দিয়া কালি পৰহি বনোৱা তুমি তাপা ব্ৰিজ এখনত বা ফ্লাই অভাৰ অসমত
অ
দেখিবা ধুনীয়াকে ৰং চ ৰং চং কৰি পেলাই তোমাৰ ধুনীয়াকে দেখা দেখে শুৱনি কৰি দিলে নহয়
অ
পিছদিনাখন তুমি সেইখনত যাবাচোন চব পিক পাবা পিক পিকাই পিকাই থৈ যায় ন মানুহ হয়
অ ঘিণ এইবিলাক সেইকাৰণে অলপ কিবা এটা কৰিব লাগে আৰু মানুহবিলাকতো এই একো নহয় দে বুলি কয় সেই নলাটোৰ লগতে মানে এই এ লেট্ৰিনৰ পাইপ বিলাকত চব লগ লগাই দিয়ে
উম উম হয় দিয়া
টেংকি তেনেকে মানে খনাব নাই টেংকি খৰচ হ'ব যে আকৌ
উম উম হয় দিয়া
বাকী তুমি এতিয়া ক'তো যোৱা নাই নে
উম নাই। কতো যোৱা নাই। আছো ইয়াতে। আজি মানে মোৰ ডিউটি ডিউটিও নাই যে।
অ। বাকী পৰীক্ষা চৰীক্ষা হৈ গ'ল নে তোমালোকৰ?
হয় পৰীক্ষা চৰীক্ষা হৈ গ'ল মইতো এতিয়া হেৰিও কৰি আছো ন তোমাৰ গুৱাহাটী বিমান বন্দৰতে মই কৰি আছো।
অ', নহয় নহয় মাজে মাজে কিবা পৰীক্ষা হয় যে তোমালোকৰ।
অ' অ'। হৈছে। হৈছে।
অ হৈছে। অ।
সৰু- সুৰা কাম এটাতে এতিয়া সোমাই আছো আৰু বৰ্তমান। যিয়ে নহক চলিব লাগিবই ন। চলিব লাগিব তুম নজনেকে নহওক।
অ', অ, এ লাগিব এতিয়া তুমি আৰু সদায়তো পঢ়ি থাকিব কে নোৱাৰা ন কিবা এটা কৰিলেহে
হয় হয় হয়।
তুমি কিমান ঘৰত খুজি থাকিবা ন পইচা পাতি কিমান।
হয়। হয়। সেইটোয়ে ন এতিয়া
বাকী এতিয়া মাহঁতে কি কৰি আছে?
আছে দিয়া। মা গাটো ভাল নহয়। আছে আছে ঘৰতে। মানে পৰিলে পৰি পেলাই অকমান কষ্ট পালে ভৰি এখনত।
অহ। এটা এতিয়া ভাল হৈছে নে অলপ?
ভাল তেনেকে পোৱা নাই। ডক্তৰক দেখ- পৰামৰ্শ লোৱা হৈছে।
অ ভাগিল নেকি ভৰি?
ভাঙিছে মানে অলপমান তোমাৰ মানে হেৰি ফাটিছে মানে চুলি এডালৰ মানে যিমানটো মানে চুলি এডাল যিমান অ', তেনেকুৱা মানে তোমাৰ অলপমান হৈছে।
বয়সৰ লগে লগে হাঁড়বিলাক থুনুকা হৈ আহে নহয়।
উম। নাই মা তেনেকুৱা বয়সো হোৱা নাই বাৰু।
অ' তেও আজিকালি
উম মাক দেখিলে তুমি কবা, মোৰ বা বুলি ভাবিবা।
অহ।
উম।
হয়ে। তেও মান- তুমিয়ে ভাবিছা মা -বা বুলি মানে এনেকোৱা বয়স কিন্তু ভিতৰত মানে মানুহজনীক বাহিৰত
উম হয় হয় কৰিলে কষ্ট পাইছে ভালকে